হেল্ল।
উম কি কৰি আছ।
অ এইয়া কি খবৰ।
আছো আৰু।
ভালনে।
আছো আছো উম ঠিকে থাকে আছো আৰু।
বাকী খেতি পথাৰ ভাত পানী খোৱা নাই বনাই আছে।
উম ঠিকে আছে বাৰু কিহে বনাইছে।
ভাত আজি আমাৰ মানে আলহী আহিছে মামাৰ ছোৱালী দুজনী আহিলে।
অ।
টাপা এই মাংস অকমানেই আছে আৰু।
ঠিকে আছে, ঠিকে আছে দে। এ আজি বাৰু বতৰো ঠাণ্ডা পৰিছে তো খাব পাৰি আৰু মাংসটো।
উম পাৰি, পাৰি অ'।
উম মই ভাত পানী খোৱা নাই তোৰ বনাইছে মানে কি হ'ল এ আজি ঠাণ্ডা পৰিছে যে
অহ।
তোৰ মাংস অকমান আনিলোঁ তাকে বোলো মায়ে বনাইছে খাম আৰু লাহে, লাহে।
অ', অ'।
আৰু মানে তো কাইলে খেতি বাতিও নাই তেনেকে। তোৰ মানে কাইলৈ ওলাই, ওলাই থকা মাটি নাই মানে ওলাই থকা মাটি অলৰেডি ৰুই হ'ল।
অ', অ'।
তহঁতৰ খেতি বাতি কৰিছে নে।
বাকী আমাৰ এই খেতি বাতি কৰি আছে আমাৰ মানে এইবাৰ সেই হলে এই গৰু হাল বেছি দিয়া হ'ল।
অ'।
তাৰপা ট্ৰেক্টৰে লগতে বহুত খিনি মাটি মানে বোকাটো দি দিছে।
উম, উম।
তাপা
ঠিকে আছে বাৰ সেইদ ৰুই থাকিব লাগে আৰু উম আমাৰ বাৰু টো নহয় আমাৰ মানে কি হ'ল গৰুহাল আছে যে ত' প্ৰথমতে তই তিনি চাহ এটা বোৱাই ল'লে তাৰ পৰা এতিয়া গৰুৱে ধুনীয়াকে দি আছে কৰি থকা হৈছে আৰু আৰু এইবোৰ আছে বাৰু ধা বিঘা মানে তাকে দিম বেছি দিন নালাগে ৰোৱনী লগাই থোৱা আছিল যে
উম, উম ঠিকেই আছে আমাৰ ঘৰ ফালে অহা নাই বহুত দিন।
তাকে, তাকে যাম বুলি ভাবি আছোঁ। ছ মানে তোৰ খেতি বাতি তৰ পৰা আজৰি হৈ লও তাৰ পৰা যাম। তইও আহিব পাৰ নহয় এপাক আৰু তই নতুনকে বাইকখন ললি পাৰ্টি এটাও দিব পাৰ।
দিম, দিম পাৰটিটো দিম বাৰু। এ যাম মই খেতিটোৰ পৰা আজৰি হৈ যাম।
ঠিকে আছে ঠিকে আছে আহিবি বাইকখন লৈ আহিবি এবাৰ মই চলাই চাম মানে তেজ ড্ৰাইভ আৰু। কিনো কবি।
উম থাকে, থাকে।
হা হয় এতিয়া, এতিয়া কি বাইক ললি তই?
বাইক মই এখন তোৰ টি ভি এচ কোম্পানীৰ
অহ, অহ ঠিকে আছে বাৰু দে তোৰ আমাক আৰু কিনো আৰু ৰাফ ইউজ কাৰণে নালাগে ন আমাকতো জেনেৰেলি গাঁৱে ভূইয়ে চলাই থাকিবলৈহে লাগে।
জেনেৰেলি আমি এতিয়া মধ্যবিত্ত ঘৰৰ ল'ৰা যিহেতু এতিয়া আমাক এখন হলেই হ'ল আৰু। চলি থাকিব পোৱাকে।
হয়, হয় সেইটোয়ে মাইলেজ টো দিয়া এখনো লাগে আৰু বৰ্তমান মানে কি হৈছে তোৰ ই টুৱেণ্টি যেতিয়া পেট্ৰল ওলাই গ'ল মানে এতিয়া তোৰ ইথানলৰ সেই টো আহি গ'ল ন তোৰ তাৰ লগে, লগে এতিয়া হেৰি মাইলেজ টো বহুত ডাউন হ'ল এইবিলাক বাইকে অলপ চলপ ভালে আৰু দেচোন
উম, উম হয়, হয় অ', উম তোৰ বাইক এখন নাছিলে জানোঁ।
অ', তাকে মই এতিয়া চিন্তাত পৰিছো নহয় গ'ম পাও নে।
অ', কি হৈছে কচোন।
মানে কি হ'ল আমাৰ বাইকখন আছিলে পুৰণি ন বৃহস্প সৰু বাইক মানে এতিয়া কি হৈছে তোৰ এতিয়া টু খনটো এতিয়া ই টুৱেণ্টি পেট্ৰল খায় এইখনত টো একো অসুবিধা নাই কিন্তু মানে আমাৰ খতো আগৰ দিনৰ পেট্ৰলহে হেৰি আছে আছিল ই টুৱেণ্টি পেট্ৰলৰ হেৰি নাছিলে ন এতিয়া মানে সেইবাবে তোৰ অকণমান মাইলেজটোও ডাউন হৈছে লগতে তোৰ মানে ইঞ্জিনৰ প্ৰব্লেম তেনেকে দিয়া নাই মাইলেজ কমিছে লগতে পিক আপতটো লোৱা নাই তাকে কি হয় জানো মই ভাবি পোৱা নাই
এই খন চেঞ্জ কৰি দে পইচা পাতিৰ জকামান গোটা গোটাই চেঞ্জ কৰি বেলেগ এখন লৈ লোৱা আৰু
নাই অ এইকেইদিন বহুত অসুবিধা মানে কি হ'ল তোৰ আজি পোন্ধৰ দিনৰ আগত দেউতাক হচপিতেল নিলো হচপিতেল নিওতে বহুত টকা খৰচ হ'ল মানে তাত
অ অ হয় অ
এতিয়া মিলাবলে হোৱা নাই দেখোন অ কি কৰিবি
উ নকবি আও মানে আজি আজিকালি কি কবি মেডিচাইনৰ দামো বাঢ়িছে যেনেকে
উম মেডিচাইননো কি দুখ দিবি তোৰ আমি যিবিলাক খাদ্য খাই আছো সেই খাদ্য বিলাকে আমাৰ কাৰণে বৰ বি হৈ আছে মানে কেলে কৈছো আমি যিবিলাক শাক পাচলি খাই আছো তোৰ ৰাসায়নিক দ্ৰব্য ব্যৱহাৰ কৰা শাক পাচলিয়ে খাই আছো হয় নে নহয়
অ হয় হয়
তাকে ও এতিয়া কিনো কৰিবি